হেল্ল', অ, শুনিছে?
হয়।
অহ, ভালে আছে?
অহ, আছোঁ আপুনি?
আছোঁ- আছোঁ এ বতৰ কেনেকা?
এ এতিয়া অকণ আগতে বৰষুণ দিছিলে ইয়াতে।
অহ, ওঁ আমাৰ বাৰু দিয়া নাই এইটো চাইডে বৰষুণতো বতৰটোহে বেয়া।
আমাৰ ফালেও অকমান দিছিলে কিন - কিনাইছিলে। এতিয়া বতৰটো ক'লা হৈ আছে সম্ভৱ আকৌ দিব নেকি।
অ',
ফুৰিব যোৱা নাই?
ভাত পানী খোৱাহে নাই। হে নাই যোৱা মানুহজনৰ ডিউ- ডিউটি এতিয়া ৰেহাই নোপোৱা হৈছে আহিছেহে কালি। যোৱাকালি আপোনাৰ হেৰিপা টেঙা, অৰুণাচল এইবিলাক।
অ', অ', উহু। তোৰ নহ বন্ধৰ দিনতো সময় নাই অফিচবোৰো বন্ধ দিব লাগে ন' স্কুল বন্ধ দিলে।
হম, অ', অ', নিদিয়ে নহয় আকৌ তেনেকুৱা কপাল লৈ আহিব লাগিব।
হ' গৰম বন্ধ ল'ৰা - ছোৱালীকহে দিলে। মাক -বাপেকৰ ছুটি নহলেনো ল'ৰা -ছোৱালী ক'ত ফুৰাব নিব। অ,
তাকে স্কুলে খুলিব হ'ব এতিয়া।
অ, স্কুল খুলিবই হ'ব ফুৰিবলৈ যাবলৈ মানে হেৰি ছুটি নাই।
আপুনি গ'ল নে নাই?
নাই যোৱা। হে একেই অৱস্থা আৰু
নাথাকে আমাৰ এখেতৰ ছুটিয়ে নাই মই হে ঘৰলেহে ঘৰলেই যাব পৰা নাই।
অ', মই আৰু ঘৰৰ পৰা আহিলোগে।
যাব লাগিব বন্ধৰ মাজতে এদিন।
অহ, মই গ'লো গৈ তিন দিন থাকিলোঁ। নাম আছিলে, ভাওনা আছিলে, সেইটো সুবিধাতে থাকিলোগে তিনদিন। এ বতাহো দিয়া নাই আৰ যে ইমান ধুনীয়া বতাহ দি থাকে আজি বতাহতো নাই।
নাই নে বতাহ নাই বতৰটো কিন্তু এতিয়া গোমা- গোমা কৰিছে।
অ বতৰটো গোমা হৈ আছে কিন্তু সেই বতাহটো নাই বতাহটো দিলে ভাল লাগে এইটো আৰু মানে কি আপোনাৰ হেৰি ন কোনোতো তাত বিশুদ্ধ হেৰি নাই শুদ্ধ হাৱা
সেটো কামৌ পাবলও ভাগ্য লাগিব।
তাকেহে। ভাত খোৱাই নাই মানুহজনে। না আমাৰ হ'ল মানুহজক খোৱাই নাই এই মাত্ৰ মিটিং হৈ আছিলে কিবা অফিছ এতিয়া চাৰে পাঁচটা বাজিয়ে পাৰ হৈ গ'ল এতিয়া খাই
অহ,
কালি আহিছে ৰাতিপুৱা আকৌ দচটামান বজাৰ পা বহিছে।
অ
কি বোলে এতিয়া আকৌ ওলাই আহিছে খাবলৈ শেষ হৈছে সম্ভৱ মিটিং।
উপায় নাই আৰু
উপায় নাই, ৰোম চোম বন্ধ কৰি সোমাই লৈছে দৰকাৰ হলে কিবা ৰুমপা সিটো ৰুমলে ফোন কৰিছে।
অ ইমান বিয়া হোৱাতকে নোহোৱা ভাল
ঝেমেলা
বিয়া হৈ লৈ মানে এই ছোৱালী জীৱনটো পাহৰি যোৱা হয় আৰু কেনেকে আছিলো কেনেকে কি কৰিছিলো। গোটেই জীৱনটো পাহৰি গৈ মানে কিবা বেলেগ এটা হেৰীয়াত সোমোৱা যেন হৈ যায়গে আৰু মা দেউতাক এৰিব লাগিব পাহৰিব লাগিব ঘৰখন এৰিব লাগিব
লোৱাহ
হেল্ল'
অ শুনি আছো।
অ শুনিছে ন।
আমাৰ তাঙ, তাঁত বৈ আছে খাটাং খুটুং খাটাং খুটুং
অ কোনে বয় তাত?
শাহু মা, ময়ে নাজানো।
অ মোৰ বাৰু অলপ চলপ জানো, উম
মই সাতশাল খন জানো ন অভিহন নাজানো
অ অভিঙ, অভিঙ ময়ও নোৱাৰো অভিঙখন ভয়ে লাগে।
আমাৰ পাপৰ ৰোৱা অ
আজিৰ যুগত নিজৰ হাতে কু্তি তাত বৈ পিন্ধাটো বহুত ডাঙৰ কথা।
মোৰ চাদৰ মেখেলা ললে মই দহি বতা পা মেখেলা চাদৰ চিলোৱা পা চব মায়ে কৰি দিয়ে। মই অকল ব্লাউজটো চিলাব জানে। মানে অহ এতিয়া আমিহে গাধ হৈ আছো।
মই সেইখিনি বাৰু মই নিজৰ খিনি মই নিজে কৰি কৰি কৰি লও মই, ‌নিজৰ বোৰ কৰো বাৰু মই
অ সেইকণ বাৰু জানো মানে কিছুমান যে আছে দহিটো বেজিয়ে নকৰা ইটো কৰা যে বা আগতেতো সেইটোৱে কৰিছিলে। অ এইটো সে মায়ে জানে।
অ।
নাজানে সি, মই নাজানো।
মই এবাৰ দেখিলে পাৰি যাম মানে সেইটো বস্তু দেখা নাই ন। দেখ-
পাৰি যাম কিন্তু সেই সেই ছোৱালীৰ পৰা নোৱাৰিম ছোৱালীয়ে মেচিকি দি মাৰিব গলেও তাই আগবাঢ়ি যায়।
এ আমাৰো তেনেকুৱা আগতে ছোৱালী আছিলে। তাই কাৰণে সাৱধান হওঁতে হওঁতে আকৌ লৰা হ'ল লৰাৰ পিছত এতিয়া তাত এতিয়াও ভয়ে লাগে তাৰ ওচৰত মানে মেচিন চলাব যাবলে
আমাৰ এতিয়া ছোৱালী এবাৰ ছবছৰ হ'ব।
অ।
তাই মানে কিছুমান বস্তু আইতাকৰ লক্ষ্য কৰি থাকে তাই এতিয়াও।
ভয় লাগে বেজি চেজী সোমাই যায় বুলি।
সোমাই যায় বুলি মেচনত গুলিুতোটো সূতা সোমোৱাই দিয়ে।
অ আমাৰতো কেন্দ্ৰ বিলাক কৰিব নহয় মোৰ মাথা বেয়া কৰি দিয়ে মানে সেকানে মেচিনত নবহো সি থকাত
পুৰা হেৰি মূৰা ফুৰাব সমম তাইৰ সূতাডাল ওলৱাই যিব যে তাই ওলাই ৰখি থাকিব।
এ হি হি
কালি ৰাতিও ভাত নাখালে আজিৰ দিনতে এতিয়া ইমান চিঞৰি চিঞৰি চিঞৰি ভাত কেতটেয়ামানো মানুহ হব নোৱাৰিলো এতিয়া আহি কমপ্লেক্স খাইছে। সেয়া পোৱালি খেলাত বস্ত আইতাকৰ লগত লাগি থাকিব। মানে কি ৰাতিপুৱা যদি তাই উঠি পেলাই বে- গেজে জেলিয় খালে নহয় তাছত তাই উম বাৰটামান বজাত মই ভাত বনাই দিলো। ই এক ক এঘাৰটা এঘাৰটাত মোৰ ভাত কেইটমান আলু দি বহাই দিলো এঘৰাও নাখালে। এঘৰাও খাব নোৱাৰিলো ভাতৰ লগত বহুত বেয়া কিন্তু আমাৰ তাই ফল মূল খায়। ফল মূল খাই।
এই ফল কিন্তু ভাতটো নাখালে বেয়া নহয় ভাত
এয়া অ কিবা মোক কাটি ললে আক। গাখীৰখিনি হ'লে ক আমুল তাজা খায় গৰু গাখীৰ নাখায়।
অ এইটো আমুল তাজাটোতো ইমান ভাল নহয় সেইটো পাউদাৰহে।
আমুল তাজা খাব গৰু গাখীৰ নাখায় গৰু গাখীৰ পিংধাং আনিলে যা চাহ আমুল গাখীৰ চাই খালে। একো লাগে মই কি কৰো গাখীৰ একদম সৰহকে বাকি পেলাই আমাৰ চাহ টো এনেই অকমান পেলাই দিওঁ কালাৰ হোৱাকে। তাক তেনেকে দিওঁ।
আমাৰ লৰাও মানে সেই গাখীৰ চাহ আমি চাহ নাখাওৱে যে। ই য'তে চা্ঞ্চ পায় ততে চান্ঞ্চ মাৰি দিয়ে আৰু। লালচাহ বুলি ক'লে নাখায়।
চাহ মানে ৰাতিপুৱাৰ পৰা ৰাতিলে চাহেকে খাই থাকি বুলি কলো মিচা নহয়।
অ এইটো বেয়া এৰুৱাব লাগে সেইটোটো বহুত বেয়া হৈছে কিন্তু।
তাই নাখায় তাই নাখায় এতে গাখীৰ নাখায় গাখীৰ নাখায় যে কোনোবা এটা সময় গ- তাই
অ আমাৰ মোৰ ঘৰতো মাহতৰ ঘৰতো এনি টাইমে চাহ।
মা ঘৰ ক'ত?
মোৰ মা ঘৰ হে তেজপুৰ
অ অ।
তেজপুৰ বেচেৰীয়া।
অ
আমাৰ আকৌ ইয়াত চাহটো নচলে মানে সেই মাহত আহিলেহে চলে, এনেই চাহ নাই মানে। এনেও ঘৰলৈ গলে মো চাহ দেখি দেখি মো কিবা লাগি যায়।
মানুহজনে নাখায় মই আৰু মা। ৰাতিপুৱা পৰা এতিয়ালৈকে চাৰিবাৰ হল এতিয়া আকৌ ৰাতি নিলেলে এবাৰ হ'ব। ভাত যদি খোৱা দেৰি হয় আকৌ এবাৰ খাব খাম।
উহো
আমনি নালাগে নে চাহ বনাই বনাই।
এইটো চাহৰ কানিয়া কোনে বনাই দিব।
বনাই থাকিব আৰু মানে কোনোবা মানুহ আহিলে খাই উঠিছিলহে মানে কোনোবা আহিলে ধৰক বোলে মানুহখিনিকে দিওঁ নহয় আকৌ নিজৰ কাৰণেও বনাই লওঁ।
উম জানিছোঁ এইটো চিষ্টেম মই কওঁতেই গম পাইছো চাহৰ কানিয়া বুলি। আমাৰ নাই তিনি টাইম ভাতে চলে কেতিয়াবা ৰুটি বনাওঁ
কলে বেয়া ক।
অ নহয় মইয়ো লাল চাহ নাখাইছিলো বাৰু, গাখীৰ চাহে খাওঁ ৰাতিপুৱা উঠিয়ে। গাখীৰ চাহ একাপ খাওঁ, আকৌ মানে হেৰি সন্ধিয়া খাওঁ একাপ কিন্তু- আগতেটো বহুত খাইছিলো বাৰু
গাখীৰ চাহ খাই খাইয়ে বিয়া হ'লো গেছ নহলে বিয়া হ'ব পৰা এতিয়া গাখীৰ চাহ প্ৰথম খালি পেতট খালে এতিয়া - গেছ হৈ যায়।
অ বহুত গেছ হয় মই এৰিলো এতিয়া আঢ়ৈ বছৰ হৈ গল মোৰ এৰা চাহ। যিজনী মানুহ চাহ নাখালে মাথা বিষত পগলা হৈ যাওঁ।
অ মানে দিনটোত যদি মই একাপ লাল চাহ নাখাম মথা বিষ হেৰি হৈ যাম।
অ কিন্তু নহয় এৰি দিলে যে এৰিব পাৰি দিলে মানে সেইটো হেৰি নহয় আৰু আপোনাৰ মানে ভাবেই নাহে মানে। চাহ বস্তু তোলে, মই এতিয়া পুৰা পানীকে খাওঁ। ৰাতিপুৱা ভাতটো বনোৱালে মোৰ দুই লিটাৰ পানী শেষ হৈ যায় মানে।
পানী ময়ো খাওঁ।
উম পুৰা পানীকে খাওঁ। চাহ এওঁ মানে নাখায় ন চাহ এওঁ মানে ইণ্টাৰেষ্ট নাই চাহ খোৱাত। আগৰ মোৰ কাৰণে লগ এটা লাগে কাৰণে খাই আৰু এতিয়া ম‌ও এৰা পৰা মানে ভালেই পালে আৰু।
হেল্ল'
অ হেল্লো
আপোনাৰ আৱাজটো কম কম আহিছে
অ নেট প্ৰব্লেম হৈ আছে।
অ ছোৱালী ক'ত গ'ল এতিয়া ছোৱালীটো ক'ত গ'ল আপোনাৰ?
বাপেকক ভাত দিছিলো যে পাপৰ ভাজি দিছিলো পাপৰ খন লৈ দৰি ফুৰিছে।
অ তাই ভাল পাইছে চাগে বাপেকে আহিছে।
নাথাকিলে দুমান নাথাকিলে কান্দিয়ে দিব ৰাতি কেতিয়াবা শুই থাকিলে ৰাতি পায় যায়
অ এ মানুহ হৈছে আইহঁতক পাইছে মেলিছে ন আমাৰ যে অকলে অকলে মানে। তাইয়ো অকলে অকলেই ডাঙৰ হ'ল। সিও এতিয়া সেই তেনেকে অকলেই ডাঙৰ হোৱা নিচিনা আৰু।
অ
আজিকালি লৰা-ছোৱালীবোৰৰ লগ সংগ নাই যে। অকলে অকলে থাকা অকলে অকলে খেলা অ বাপেকক শান্তি নিদিয়ে ক্ৰিকেট খেলিব লাগে।
আমাৰ বাৰু ইমান খেলে যেতিয়া মন যায় নাচা-বাগা এতিয়া সময় পালে আৰু, সি সময় নাপালে আৰু কাম কৰিলে আৰু ক'ত পোৱালি আছে, ক'ত কোন আছে, সেইবিলাক পাট্টাই নাপায়।
হয় ঘৰতে থাকে, মানে মাহটোৰ অ', মাহটো পোন্ধৰ দিন মান ঘৰতে থকা হয় পোন্ধৰ দিন ইফালে-সিফালে কৰিলে যায় গৈ।
অ', মাককে ফোন কৰিবা পাপা তুমি আহিছানে, জল্দি আ